কি কৈছা?
আছোঁ এনেই গৰম যি গৰম আৰু এই বাহিৰতে বহি আছোঁ বতাহ লৈ লৈ।
অ আমাৰো ইয়াত আমাৰ ইয়াত গৰম যে। তাতে আকৌ গাওঁ জেগা লাইন। লাইনটো নাথাকে নহয় আজিকালি। আগতো নাথাকে বাৰু লাইনটো। লাইনটো নাথাকে। নাথাকে বাহিৰতে বহি ভাল লাগে। আকৌ ঘৰৰ ভিতৰত যেনেকুৱা গৰম পৰিছে হৈছে মানে তাপ এটা আহে। তাপটো। তুমি ফেনখন চলালেও গোটেই। থাকিব নোৱাৰা।
অ এই টিঙৰ তাপটো লাগে যে।
অ আকৌ মানে ঘৰটো আমাৰ ইফালে ইফালে মানে ঘৰ চৰ নাই গছ, গছ-চছ অলপ আঁতৰত আছে যে। গোটেই ৰ'দটো মানে। পৰে একদম উম। ৱালবিলাক মানে মাজেৰে ওলাই। কাপ এটা ওলাই পেলাই এনেকুৱা কাহে। থাকিবই নেকি।
অ।
এ গছৰ তলতে বহি আছোঁ মা। খোৱা-বোৱা খোৱা-বোৱা হ'ল। নাই মা মা। ভালে আছে। মা অলপ এতিয়া ভিতৰলৈ গৈছে পানী খাব। খাবলৈ গৈছে মই গছৰ তলতে বহি আছোঁ। গছৰ তলত থাকিয়েই বোৰ ভাল লাগে। থাকিব ভয় লাগে নহয় আকৌ বিছা উপপখৰত। সৰি পৰে আকৌ হেৰি থাকে সাপবিলাকো। পৰি পৰি থাকে গছত থাকে নহ অ গছৰ পৰা আকৌ সৰি। পৰে এবাৰ গাতে তেনেকে পৰাৰ নিচিনা হৈছিলে, সৰু সাপ।
হয় নেকি?
অঁ বিছা গাত পৰে।
উমম।
ভাল এইয়া। আকৌ চৰাইবিলাক হাগি কৰি দিয়ে। অ', সাপ ওপৰত থাকে কিছুমান। এইবিলাক সাপ কিবা কিবি যে থাকে।
অ', অ'।
বাকী খোৱা বোৱা কৰিলা?
অ', খালো-খালো। এ, অলপ আগত খাই বৈ উঠিছো।
কিহে খালা?
তোমাৰ হেৰি আ টেঙা দালি বনাইছিলে।
অ', গৰম দিনত ভাল লাগে।
উম, আলু পিতিকা কৰিলে ম তিয়হ এটা কাটি ললো, গোল-গোলকে। সেয়া দিয়ে খাই দিলো। নাই, গৰমত আৰু সেয়াই ভাল আও, মাছ মাংস আৰু এই গৰমত মাছ মাংস খাব নোৱাৰি ন। একেবাৰে নোৱাৰি। ঔ-ঔটেঙা আছিলে গছৰে আছিল। অ', এই গছৰে আছে।
এতিয়া ঔটেঙা গোন্ধই ভাল ন'। পকা ঔটেঙা যে ধুনিয়া গোন্ধাই থাকে।
উম, উম। একে পকি গৈছে যে কাৰণ পকাই বাৰু দিয়টো।
ন এতিয়া এতিয়া এইটো চব পকি যায় ন। মই-মই এয়া হেৰি, অ' বাৰীৰে হে
অ', ভালবস্তু-ভালবস্তু এইটো, মই খাই বৰ ভাল পাওঁ।
চুকাশাকে। তাৰ পিছত আৰু এটা কিবা, পালেং বুলি কয়। ই, চাইনা পালেং বুলি যে কয় শুনিছানে নামটো?।
অ', শুনিছো-শুনিছো। কোৱা।
গুলপী গুলপীয়া যে ফুল হয়।
অ, অ', গমপাইছো-গমপাইছো। আছে আমাৰ ঘৰতে আছো।
অ', সেইটো চাই নাপালেং তোৱে মা মায়ে কলে, এ গৰম পৰিছে শাক টেঙাকে বনাও দে। তাৰপিছত শিঙি মাছ আছিল শিঙি মাছেই বনালে। তামোল চাবৰ যাওঁতে ভাত কেৰেলা এটা পালো, পকা ভাত কেৰেলা।
অ। গছ আছে নেকি? গছ আছে নেকি?
এই জংঘল জংঘল যে বহুত।
অ, অ এই এই গৰম দিনত সেইটোয়ে বেয়া চাফা চিকুন কৰি আহিব লাগে।
এই কিমান চাফা কৰিবা এদিন আহিলে তুমি গম পাবা ইমান জংঘল এবুকু। এটা মানুহ সোমাই থাকিলেও মানে গম নাপায়। হ'ব মানুহ এটা
অ এইটোৱে বেয়া কথা।
কিমান চাফা
ঠাণ্ডা দিনত ভাল, ঠাণ্ডা দিনত ভাল এই জংঘল এইটোৰনহয় ইমান।
অজংঘল নাই
ইপ উম গৰম দিনত তোমাৰ মানে বহুত হয়
অ বহুত
তাকে এই এইতাকে এই গৰমত আৰু। মাংস চাংস খাব মন নাযায় হয় আজিকালি আজি আজিকালি ল'ৰা ছোৱালী হোপা তোমাৰ আকৌ মাছ-মাংস নহ'লে ভাতে নাখায়। আমিয়ে আমি আমি সৰু পৰে তোমাৰ খালি মোক খালি তোমাৰ চব্জি কিবা কিনি এখন বনাই দিয়া। শাক চাক এইবিলাকে আমি খাও আৰু। এইবিলাকে এইটোৰ যোনটো সোৱাদ আছে ন আৰু এইটোৰ শৰীৰৰ কাৰণে যোনটো তোমাৰ ভাল আৰু সেইবিলাক মাছ-মাংস খালি মুখৰ ৰাজ জিভাৰ জুতিহে আও হয়। মচলা এগাল
ম কোনোবানা। খন মন যায় মাছ মাংস মই নকওঁ মিচাঁ কিন্তু আমাৰ আমাৰ ঘৰত বেছিকে অ তেতিয়া মন যায় জ্বলাতো
উম।
আমাৰ ঘৰত বেছিকে মাছ চলে মা
মাছ চলে অ।
মাছ
ভাল বাৰু, মাছ! লোকেল মাছটো ভালেই।
লোকেল মাছ বুলি নহয় মানে, এতিয়া! এই মা বেমাৰত, মা ফেটিলিভাৰ আছে যে, তেতিয়া পৰাহে লোকেল মাছ খোৱা হৈছোঁ। কিন্তু, এনেই আগতো সদায় মাছ লওঁ, এপোৱা, এপোৱা মাছ খোৱা যায়।
অ!
এপোৱা মাছত দুদিন খুৱাই পেলাই, তাৰ পিছত আকৌ লোৱা যায়।
অ! !
শনিবাৰ মংগলবাৰে নাখাও, বাকী, বাকী বাৰ কেইটাত খাও।
অঁ-অ, নাই ঠিকে আছে। এই গৰমত আৰু তোমাৰ, মোৰ ভাতে খাব মন নাযায় কেতিয়াবা।
এই নাই কালিয়ে গৈছিলো, মোৰ সেইটো কালি কলেজলৈ গৈছিলো, মহাবিদ্যালয়লৈ গৈছিলো, তাৰপিছত মহাবিদ গলোঁ গৈ পেলাই আহিয় একে আহি থাকোতে এনেকুৱা মানে গৰম, আজি, আজিকালি ৰাস্তা বিলাকত গছ নাথাকে যে,
অ! সেইটো হয় বাৰু!
অ! আহিছিলো চাইকেল চলাই আহিছিলো, তা আহি মানে মোৰ এনেকুৱা লাগিছে, জানো মই আধা বাটতে চিঞৰি চিঞৰি কান্দিম এনেকুৱা গৰম লাগিছে,
ইমান, ইমান গৰমত ক অ! ইমান গৰমত কিয় কলেজ আহিব লাগে? মানে চাৰ, বন্ধ দিব লাগে ন চাৰ হতেওঁ, ইমান গৰমত নাহিবা কলেজ। হয়!
নাই, মই ফৰ্ম এখন আনিব গৈছিলোঁ কলেজৰ, কিবা ফৰ্ম, ফৰ্ম দি আছিলে।
অঁ-অঁ, নাই ঠিকে আছে বাৰু সেইটো হয় বাৰু, এই ইম্পৰ্টেণ্ট কাম থাকিলে যাবা আৰু এনেই আৰু বেকাৰত গৈ পেলাই লাভ নাই ন!
বেকাৰ মানে, এতিয়া পৰীক্ষা আছে ন পৰীক্ষাৰ কাৰণে পঢ়ি আছো। পৰীক্ষা পালেহি, আৰু এতিয়া কলেজত বাৰু, হেৰি ক্লাছ নকৰেও তেও মানে সেই ফৰ্ম খন আনিব যাব ওলাবলগীয়া হৈছিল, কিবা ফৰ্ম ফিলআপ কৰিব লাগে।
উম! আছে, কিছুমান আছে মোৰে এতিয়া কিছুমান লগত থাকে, এনেই মাতে আহ কলেজ যাও দিনতটো এনেই এইবাৰ দেখিবা পুথিভঁৰালৰ ভিতৰতে সোমাই থাকে গৈ, চেনী কোঠাতে এনেই বহি থাকিবলগীয়া হয়। এনেই বেকাৰ আৰু মানে, একো ক্লাছ- শ্লাছ নাথাকে ন!
অঁ! এনে, এনে বহি থাকে বাৰু।
গৈ পেলাই, কেতিয়াবা গৈ পেলাই কৰবাত আম চাম পাৰোগে, আম খাও।
নাই, নাই এইটো, এইটো, এইটো এনেই বুলি কব কব নোৱাৰি দে, এইটো দিন আৰু পাবলৈ
হয় বাৰু এইটো হয়, হয় বাৰু লগৰ অ', আৰু মোৰ এক বছৰহে আছে আৰু তাৰপিছত উলিয়াই, ওলাই আহিম। তাৰপিছত আৰু ক'ত কি কৰো আৰু, সেইটো আৰু নাজানো আৰু। ক'ত কি আছে কপালত। অ'। বাকী মই এনেই, কলেজত যে কি মানে এনেই যায় আৰু মানে কলেজ দেখাবৰ কাৰণে, ক্লাছ, শ্লাস সেইবিলাক আৰু নহয় আৰু এনেই যোৱাটো নহয়। এই গৰমতটো বিশেষকৈ মই নাযাওঁ কলেজ।
মইও নাযাও, মই আগৰ পৰাই নাযাও। গৰম বেছি হলে স্কুলো নাযাও, কলেজো নাযাও। এতিয়া কলেজ বাও হৈছে, আগতে স্কুলো মই নাযাওঁ।
অ', অ', সেইটোও হয় বাৰু, এই গৰমত আৰু কেনেকে যায় আৰু।
এই নাই, গৰমত যাব পাৰি কিন্তু মানে একেলগে, একেলগে বহুত ল'ৰা ছোৱালী বহিব লাগে যে জেগাটো কম থাকে, এই নোৱাৰি ইমান আৰু, তেনেকে ইমান একেলগে
উম! তাতে মানে হেৰি লৈ অহা যায়, চাইকেল লৈ অহা যায় গৰমটো পিটিককে লাগি যায়। বাকী ঘৰত খবৰ -খাতি ভাল নহয় চবৰে?
মা হঁতৰ ভাল।
তোমাৰ মাতটো অহা নাই, কি বোলে? কি কৈছা? অ! ভালেই, ভালেই তোমাৰ মাতটো অহা নাই।
অ! অ! শুনিছো।
মা হতে ভাত- চাত খালে? হেল্ল'!